অ' কি কইছা?
হেই আছোঁ, আছোঁ। এ তুমি কি কৰিছা?
মই এইয়া নায়েনপুৰলে গৈছিলোঁ। নায়েনপুৰ পৰা আহি তাকে ঘৰৰ ওচৰ দলংখনতে আকমান বহি আছোঁ।
অ' কিবা কাম আছিল নে নায়ানপুৱত?
নাই, এনেই বোলো আবেলি সময়ত কিবা এটা জানে নহয় খাবলে মেলিবলে মন যায়। তাকে বোলো কিবা এটা খাই আহিলোগে।
হয়, হয়। ভালেই কৰিলা। তাপা মই বৰ বিশেষ এটি দৰকাৰতহে ফোন কৰিলোঁ।
অ' কওকচোন।
এ তোমাৰ এইটো কেটাৰিং এটা নাছিলে জানো?
হয়, আছিলে হয়।
অ' এই আমাৰ আকৌ এই জ' অহা মাহৰ দছ তাৰিখে আমাৰ ভনীজনী বিয়া যে আ, তালৈকে কেটাৰিং গ্ৰুপ এটা লাগিছিলে। তাকে পইচা পাতিবোৰ কেনেকে লোৱাবা তুমি?
অ', বৰ বিয়ানে তুলনী বিয়া আকৌ?
বৰ বিয়া বৰ বিয়া।
বৰ বিয়া ন মানুহ কিমান মান মাতিছে?
মানুহ তোমাৰ অলপ বেছিয়ে মাতিছো কাৰণ তুমিতো জানাই অলপ মানে ছোৱালী ঘৰত এজনীয়ে যেতিয়া। অলপ ভালকেই পাতিব লাগিব। মানুহ ধৰি লোৱা তুমি পোন্ধৰশ দুহেজাৰ মান হ'ব।
পোন্ধৰশ দুহেজাৰ মান ন অ'। হয়, হয়, আৰু আইটেম কিমান মান কৰিম বুলি ভাবিছা এনেকে খোৱা বস্তু?
আইটেম তোমাৰ ভাতেই কৰিম লগতে তোমাৰ হেৰী থাকিব নান থাকিব, তোমাৰ ধৰি লোৱা নান হৈ গ'ল তাৰপিছত ভাত মানে এইটো কি বুলি কয়। পোলাও হ'ব তাৰপৰা চব্জি দুখন শুকান চব্জি এখন। তাৰপিছত ক্ষীৰ হ'ব ৰসগোল্লা হ'ব। আৰু সেই তেনেকে আৰু সৰু সুৰা আচাৰ এইবোৰ থাকিব লগতে আকৌ এই কফি চফি ব্যৱস্থাও অলপ
হয়, হয়, হয়, ক আপোনালোকে কফিটো আমাৰ পৰাই পাই গ'ল আমাৰ কেটাৰিঙৰ আমাৰ নিজৰ কপি আছে আকৌ আপোনাৰ চাতৰ চাট ভাণ্ডাৰ আছে। আকৌ আপোনাৰ ধৰক আইচ ক্ৰীম আইচ ক্ৰীম চাইচক্ৰী এনেকুৱা ধৰণৰ কিবা খোৱা ব্যৱস্থাও আছে মানে আমাৰ। কেটাৰিং মান অল চাৰভিচ পাই যাব আপোনালোকে।
হয়, হয়, মানে সেইটোৱে পাতিম বুলি ভাবিছিলো। তুমি পইচা পাতিৰ কথাটো কোৱা চোন কেটাৰিংটো কেনেকে হ'ব?
অ', হয় যদি কেটাৰিংটো আপোনালোকৰ যিহেত অলপ আইটেমবিলাক অলপ সৰহকে হ'ব। অ', আপোনালোক ধৰক আপোনালোকে অলপ কেটেংটো ভালকে বিচাৰিব ন।
হয়, হয়।
হয়, হয়, তেতিয়া হ'লেতো আপোনালোকক মিনিমাম মানে পোন্ধৰ জন মান ল'ৰা লাগিবই।
হয়, হয়।
হয়, হয়, আৰু আপোনালোকে বোফে চিষ্টেম কৰিব নে মানে কেনেকুৱা চিষ্টেম কৰিব?
অ', ব চিষ্টেমটো ধৰি লওঁক আমি বুফে কৰিম বুলি ভাবিছো কিন্তু যদি আপোনালোকৰ অসুবিধা হয় বুফেত। বা আচলতে বুফে কৰাটো ভালে হ'ব মোৰ মতে কাৰণ আজি কালিটো অকমান ষ্টেণ্ডাৰ কৰিবলগীয়া হয়।
হয়, হয়, হয়, হয়, হয়, এইটো মই বুজি পাইছো আপোনাৰ হয়, হয়, সেইটো মানে আপোনালোকৰ সেইটো মানে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে ধৰক কেনেকে বিচাৰে। অ', মানে আপোনালোকে হয়তো বুফে কৰিম বুলি কলেও পাৰিব নহ'লে নৰ্মেল চাৰ্ভিছো মানে আমাৰ চব মানে চাৰ্ভিচ এভেলেভোল আছে আৰু তেনেকে পইচা পাতি কথা কথা আপুনি মানে যিহেতু চিনাকি হ'লেও আমি মানে বৰ বিয়া আৰু ছোৱালী ঘৰৰ বিয়া আৰু মানুহ মোৰ মানে দুহেজাৰ মান হ'ব ন আৰু আইটেমো আছে। তেনেকুৱা ধৰক তেতিয়া আপোনালোকৰ মানে বেলেগৰ পৰা এনেই কি হেজাৰমান লৈ লওঁ কিন্তু আপুনি আপোনাক দহ হাজাৰ টকা এটা ডিছকাউণ্ট দিছোঁ আপুনি পঁচিছ হাজাৰ দি দিব।
পঁচিছ হাজাৰ ন?
হয়, হয়।
আৰু আপোনাৰ অ যিটো দাম ক'লে আপুনি ঠিক কে দাম কৈছে মই ভাবো যে অলপ মানে কাৰণবশতহে কৈছে কাৰণ মই বেলেগতো পাতিছিলো দুই এঠাইত। তেওঁলোকে অলপ বঢ়ায়ে কৈছে মানে আপুনি যদি পঁচিছ হেজাৰত কৰি দিব পাৰে তেতিয়াহলে বেয়া নহয় কথাটো
হয়, হয়। আৰু
কথা আছিলে হেৰি আমি এইখিনি বোৰ পাতিমে এই কেটাৰিঙৰ কথাটো এ টেনট হাউচ অপোনাৰ চিনাকি আছে নেকি বাৰু।
অ' আপুনি হ'ব লা নাপায় টেণ্ট হাউচৰ ব্যৱস্থা মোৰ হাততে আছিলে মানে অ' সেই হয় হয় হয় মই টেণ্টৰ পৰা ধৰি লৈ কেটাৰিঙৰ পৰা ধৰি লৈ মানে আপোনাৰ কে কেটাৰিং তাৰমানে কাৰিকৰ লৈকে অল চাৰ্ভিচ আমাৰ থাকে মানে
হয়, নেকি? আ তেতিয়াহ'লে গাখীৰতে মহ'ৰ খুটি হৈ গ'ল হা
হয়, হয়, হয়। আপুনি গম পোৱা নাই নেকি মানে কোনেও কোৱা নাই নে?
নাই, নাই, নাই। মই আকৌ আপুনি সেই কেটাৰিঙতহে লাগে বুলিহে ভাবিছিলোঁ। তাপা আপুনি সেই বাজেট টো কক চোন অকমান মানে ভাল টেণ্ট এটা যদি মই লওঁ বুলি ভাবো। আৰু যিহেতু মই আপোনাক ক'লোৱে যে ছোৱালী এজনী অলপ ভালকে মানে অ' পাতো বুলি ভাবিছো হেৰিখন বিয়াখন আৰু জাক জমকতা এটা। যিহেতু লাগিব চালে চকুৰোৱা হোৱাকে টেণ্ট এটা লাগিব বুলি ভাবিছো মই। গতিকে আপুনি কওকচোন বাজেটটো কিমান মান পৰিব চাগে।
ত মানে আপোনালোকে যি হওঁক মানে টেন তো যি হওক আপোনোকে অলপ মানে যিহেতু ষ্টেণ্ডাৰড কে পাতিব বিয়াখন যিহেতু অ কেটাৰিঙতে ধৰক বা আপোনাৰ খোৱা-বোৱাতে হওঁক। ইমানখিনি ধৰক আপোনালোকে আপগ্ৰেড কৰিছে মানে ষ্টেণ্ডাৰ্ড কৰিব ন চ' মানে আপোনাকে কে হেৰিখনো মানে কি হয় ৰভাটোও মানে অলপমান ষ্ট মানে ষ্টেণ্ডাৰ্ড কৰি দিলে ভাল হ'ব। আপোনালোকৰ আপোনাক ক'বলৈ গ'লে মানে বহুতটা হেৰি আছে অপোনাৰ ধৰক আছে এটা টেণ্ট আপোনাৰ মানে পুৰা বহুত হেভি টেণ্ট হয়। মানে লাইট ছাইটৰ পৰা ধৰি লও এভৰিথিং থাকিব আপোনৰ ডি জি চি জি মানে চব দিম। চাৰ্ভিছ আমি
অ' বা সেইটো তেনদত পৰিব অপোনাৰ চাৰি লাখ মান সেইটো মানে বহুত আপোনাৰ মানে ধৰক মানে হেৰি কৰোঁতে মানে তেণ্টো মানে দিওঁতেনে মানে বহুত দিন খাই দিয়ে বহুত দিন লাগিবনে সেইটো তেন দিওঁতে। সেইটো কাৰনে মানে অলপ মানে পইচাবিলাকো মানে তেনেকুৱা ধৰণে আৰু বহুত মানে আপুনি জানেই হ'বলা
উম, বুজিছো উম, আচলতে আপুনি হেৰী আপুনি হে টকা -পইচাৰ চিন্তা নকৰিব টকা পইচা মানে আৰু বিয়া এখনে যিহেতু অলপমানতো খৰছ হ'বয় হ হা আৰু মই ভাবিছো কি অলপ ভালকে পাতো। বিয়াখন গতিকে পইচাটো দুই চাৰি টকা বহাই খৰচ কৰিম দৰকাৰ পৰিলে কিন্তু মানে বিয়া খন সুকলমে যাতে হৈ যাওঁক অলপ ভাল হওঁক। সেইটোৱে ভাবিছো মই তাৰ পিছত চাৰি লাখ বুলি কলে ন?
হয়, হয়, চাৰি লাখ।
তাৰপিছত আপুনি এটা কথা কওঁকচোন কি কাৰিকৰো আপোনালোকে যোগান ধৰে নেকি?
হয়, হয়, আমাৰ নিজৰ কাৰিকৰ আছে, আমাৰ নিজৰ মানে কেটাৰিং নিজৰ টেণ্ট আমি সকলোবোৰ দিও মানে চাৰ্ভিচ।
উম, বুজিছো বুজিছো, তাৰ পিছত কাৰিকৰ আপুনি এটা মোক আ-আনুমানিক এটা হিচাপ কওক যে যদিহে মই আপোনাৰ পৰা আজি কেটাৰিং আৰু কাৰিকৰ লগতে টেণ্ট টো আমি যদি আপোনাৰ পৰাই লওঁ, কাৰণ মই এতিয়া আকৌ বেলেগ জেগাত বিচাৰি নুফুৰোঁ যিহেতু। কাৰণ আপোনাৰ পৰা একে ঠাইৰ পৰাই যদি মই লৈ লওঁ বস্তুখিনি, তেতিয়া মোৰে সুবিধা হ'ব, মই আকৌ বেলেগত বেলেগকে মাথা মাৰি থাকিবলগীয়া নহয়। আপুনি আনুমানিক মোক হিচাপ এটা দিয়ক চোন কিমান মান খৰচ পৰিব চাগে?
আপোনাৰ কেটাৰিং আৰু আপোনাৰ টেনটো মিলাই আপোনাৰ চাৰি লাখ পঁচিছ হোজাৰ হ'ল। আৰু আপোনাৰ কাৰিকৰটো মানে কাৰিকৰ আমাৰ মানে হেৰিজন আছে, কাৰিকৰ আমাৰ দহজন মান আছে পুৰা একদম মানে অলপ মানে পুৰা ভাল, মানে বহুত ভাল কেটাৰিং তাৰমানে সেই কাৰিকৰ হয়, মনে য'ৰ-ত'ৰ পৰা মানে মই এনেকে ধৰক আপুনি এনেকে বেলেগৰ পৰা মাতি অনা টাইপৰ মোৰ লগত এনেকে থাকে। অ', অ'। সেহতবিলাকৰ মানে এটা ডিমান্দ আছে আৰু যি হওক ছোৱালী ঘৰত মানে ৰাতি দৰা ঘৰৰ পৰা আদি কৰি মানে দিনত বনোৱালৈকে। আপুনি যিহেতু জানে, চৌবিশ ঘণ্টা ডিউটি বুলি ক'লেও বেয়া হয়, সেইটোতো আপোনাৰ অ', হয়, হয়। সেইটোতো আপোনাৰ মানে চল্লিশ মান পৰিবগে।
অ', কাৰিকৰ কেইজনত ন'?
হয়, হয়।
আচলতে কাৰিকৰ মানে আপুনি কিমানজন দিব, দহজন দিব চাগে! অ', তাৰপিছত মানে মই ভাবিছিলো কি অ', বিৰিয়ানিও কৰো বুলি ভাবিছিলো, যদি মানে হয়, মটন বিৰিয়ানী মই কৰি দিওঁ বুলি ভাবিছিলো। তাৰপিছত যিহেতু আমি কফিৰ ব্যৱস্থা কৰিছো। অ', কফিৰ কাৰণে মেচিন লাগিব চাৰিটামান কফি মেচিন লাগিব। অ', তাৰপিছত আপুনি কি ভাবে কফিৰ লগত কি যোগাৰ কৰিলে ভাল হ'ব বাৰু?
হেই কফি মেচিন চাৰিটা লাগিব ন', উম, মোৰ ওচৰত আপোনৰ পাই যাব। মোৰ ওচৰত এতিয়াও মানে কফি মেচিন এভেইলেবল আছে দহটামান আছে এতিয়াও মোৰ হাতত। আৰু আপোনাৰ ধৰক আপুনি স্নেকচত কিবা দিব বিচাৰিলে মানে আপোনাৰ ধৰক চিকেন পকৰি দিব পাৰে, নহ'লে আপোনাৰ ধৰক পিযয়াজি, নহ'লে এনেকুৱা পেটিছ-চেটিছ, এনেকুৱা টাইপৰ দিব পাৰে। অকল চাব্বিছ মানে মোৰ কাৰিকৰে বনাই দিব পাৰিব চব, মানে বেলেগৰ পৰা খৰচা নোহোৱাকে মানে সেই কেইটা খৰচাতে মানে আপোনাৰ হৈ যাব সকলোবোৰ।
উম, প-পাৰিব ন' বনাই দিব? উম তাৰপা আৰু এটা আপোনাক কথা সুধিব লগা হৈছিলে, যিহেতু চব মানে সকলো বস্তু একে জেগাতে যোগাৰ হৈছে। মইয়ো অকণমান মানে নিজৰ লাভটোলৈকে চাইছোঁ। আৰু আপোনাৰে লাভ হওক দিয়কচোন, মই আকৌ বেলেগ এ জনৰ ওচৰত কথা নাপাটোগে, এ যিখিনি বুফেত মানে বাচন-বৰ্তন লাগিব বা কাৰিক কৰকো যিখিনি বাচন-বৰ্তন লাগিব, কেৰাহিয়ে হ'ওক বা অন্য কিছুমান হেতা-চেতা, এনেকুৱা কিছুমান বস্তু যে কাৰিকৰক দৰকাৰ হ'ব। এইখিনি আপোনাৰ ওচৰতে পাম নেকি বাৰু?
অ সেইবোৰ টেন্তৰ লগত থাকিব, সেইবোৰ আপোনালোক আপুনি চিন্তা কৰিব নালাগে এইবিলাক, টেন্তৰ লগত মানে অল এভৰিথিং আহি যাবতো।
মানে সকলোবোৰ আপোনাৰ, দিয়া ম দিয়া ব পৰা ধৰি লওক বনোৱা চনোৱা, মানে সকলোবোৰ ধৰক বাচন বৰ্তন, মোৰ লগত মোৰ লগতে আ- ছেম। এইবিলাক মানে এইবিলাক চব টেন্টৰ লগত প্লাছ হ'ব মানে যোগ হ'ব।
হয় হয়।
মানে সেই চাৰিলাখ টকাটোৰ ভিতৰতে মানে সেইখিনি পৰি যাব।
হয় হয়, তেতিয়া মই ভাবো কথাটো ভালেই হ'ল। আৰু মানে একে জেগাতে যেতিয়া সকলো সমূহ বস্তু পাইছো, তেতিয়া নিজৰো ভাল লাগিছে আকৌ এক্সট্ৰাকে মই বেলেগ এটা ঠাইত মোৰ মানে আকৌ চিন্তা কৰি থাকিবলগীয়া নহয় আপোনাৰ যিহেতু আপোনাৰ ওচৰতে সকলো সামগ্ৰী পাই গলো। তাৰ পিছত মই গেছ বাৰ্ণাৰ দুটা গোটাই থৈছো। মানে কাষৰ ওচৰৰে ঘৰতে পালোঁ গেছ বাৰ্ণাৰ দুটা। টা মই গোটাই থৈছো আৰু যিহেতু আইটেম অলপ সৰহ আৰু কাৰিকৰো দহজন হ'ব আৰু মানুহো যেতিয়া অলপ সৰ আপুনিতো মানে বনায়ে থাকিব লাগিব। আপুনি ৰবলে সময় নাপাব। মই ভাবো দুটা গেছ বাৰ্ণাৰ কম হ'ব আহ আপোনাৰ হাতত আপোনাৰ হাতত গেছ বাৰ্ণাৰ হ'ব নেকি?
আছে আছে আছে মোৰ হাততো আপুনি এটা কাম কৰিব গেছ বাৰ্ণাৰ দুটাইতো এখন বিয়া মানে, কৰাটো মানে আদায় কৰাটো ইমান সহজ কথা নহয় মানে একেবাৰে সহজ কথা নহয় মানে কথা নহয় মানে।
সেইটো মানে কোনো কাৰণে ইয়াতে নোৱাৰি মানে আপুনি এটা কাম কৰিব মোৰ তাতে আছে আপুনি চাৰিটা বা পাঁচটা তাৰ মোৰ তাৰ পৰা লৈ যাব আৰু গেছ চাগে আপুনি চিলিণ্ডাৰ গোটালে ছাগে বিয়া কথা যিহেতু আহি‌ পৰিলে।
হয় হয় হয় চিলিণ্ডাৰ গোটাই থৈছো কিন্তু মই ভাবিছিলো কি দুটামান সামগ্ৰী। মানে জুইত বনাওঁ বুলি ভাবিছিলোঁ। কাৰণ জুইত জুইত বনালে যিটো সোৱাদটো, সেইটো অলপ বেলেগ হোৱা দেখা যায় মানে।
হয় হয় আৰু আপোনাৰ ধৰক এনেকে বিৰিয়ানীটো কথা কলে আপুনি হয়তো হায়দৰাবাদী নহ'লে কলকাতাৰ বিৰিয়ানী এনেকুৱা ধৰণৰ মানে মোৰ মানে কাৰিকৰ আছে টো এ মানে বনাই দিব। পাৰিব আৰু মানে এইবিলাক জুইত বনালে ভাল হ'ব মোৰ মতে বিৰিয়ানী পুলাও ধৰক এনেকুৱা ধৰণৰ বস্তুবিলাক। পোলাওটো বাৰ আপোনাৰ গেছতে হৈ যাব কিন্তু বিৰিয়ানীটো মানে জুইত বনালে অলপ ভাল হ'ব ন তেতিয়া মানে।
হয় হয় সেইটো কাৰণে মই আপোনাক কথাতটো কৈছো যে এতিয়াতো আপুনি জানেই চহৰীয়া অঞ্চল। অ খৰি চৰি পাবলৈ অলপ কঠিনেই হয় আমাৰ। অ আপুনি খৰিটো যদি যোগান ধৰি দিব পাৰিলেহেঁতেন বেয়া নাপাব আ সোধাৰ কাৰণে মানে একে জেগাতে বস্তুখিনি হলে ভাল হয় বুলি আপোনাক সুধিছোঁ।
হয় খৰিটো আপোনাৰ কে বাঁহ খৰি লাগিব বাঁহ খৰি অলপ লাগিব আৰু কাঠ খৰিটো বেছিয়ে লাগিব ন। ত আপোনাৰ এক ট্ৰেক্টৰ খৰিয়ে হ'ব দিলে হ'ব নহয় চাগে?
অ হৈ যাব হৈ যাব এক ট্ৰেক্টৰৰ মই ভাবিছোঁ বহুত হ'ব চাগে। উ আধা মান যদি কৰি দিয়া আধাতে
অ হয় হয় আপোনাৰ অলপ হেৰি কৰিম কাম এটা কৰিম মই কাঠ খৰি অলপ পঠাই দিম সৰহকে আৰু বাহ খৰি অলপ যিহেতু প্ৰথমতে জুই জ্বলোঁতেনে অকণমান বাহ খৰি প্ৰয়োজন হ'ব।
উ
বাহ খৰি অলপো দি দিম মই আপোনাৰ ঘৰত মানে দুদিন মান আগতে মানে পেলাইথ থৈ মানে মানে বস্তুখিনি পেলাই দিম তাৰ পৰা মানে মোৰ মানুহ যাব এনেকে কাটি মেলি মানে চিজিল কৰি দিব।
হয় হয় তেতিয়া আমি অ টো বাজেটটো, ধৰি লওক আ পাঁচ লাখৰ ভিতৰত হৈ যাব চাগে কিভাৱে আপুনি?
অ হয় পাঁচ লাখ খৰ ভিতৰত আপোনাৰ মানে একদম সকলোবোৰ আহি যাব আপোনাৰ ধৰক কেটাৰিং, কাৰিকৰ, টেণ্ট, আকৌ আপোনাৰ ধৰক খৰি চৰি গেছ চেছ মানে অ সকলোবোৰ মানে পাঁচ লাখৰ ভিতৰত এক দম মানে যুগুত খাই পৰিব।
তেতিয়া এটা কাম কৰো আপুনি আহক আমাৰ ঘৰলে অহা এটা কাম কৰি ব দেওবাৰে আহিব বাকী কেইদিনত মোৰ অলপ সময়